হয় শুনি আছোঁ কি কৰি আছে আপুনি
অ মই এনেই মানে চাহ খালো এই মাত্ৰ চাহ খাই কেনে অলপ মানে অশুভ ওলাইছিলো মানে এনে আৰু লাইছিলো অ আপুনি কি কৰি আছে?
ময়ো মানে এই মাত্ৰ চাহ তাহ খাই পেলাই এতিয়া বহি আছোঁ মানে বিচনাত
অ
এনেই ঘৰ মাহঁতে কি কৰি আছে আপোনালোকৰ
মা মানে মা আৰু দেউতা নাই মাই মানে আমাৰ এই পেহী আছে পেহীহঁতৰ ঘৰত গৈছে আৰু দেউতা মানে কাপোৰ আমাৰ শালত এনেই আপোনাৰ ঘৰত কি কৰি আছে মা দেউতাই
অ মা আছে মা দোকানত গৈছে বাকী দেউতা ঘৰতে আছে এই কিবা শালৰ কামত ব্যস্ত আছে দেউতাৰ আৰু ভণ্টি আছ ছে আৰু মই ইয়াতে বহি আছোঁ
অ ঠিকে আছে এনে আপোনাৰ পৰীক্ষাৰ কথা যে আছিল পৰীক্ষা দিয়াৰ কথা পৰিক্ষাটো দিলে নে নাই
অ মই মানে পৰীক্ষাতো বৰ্তমান অহা নহয় আহিব হৈছে পৰিক্ষাটো মই বৰ্তমান প্ৰেপেৰেচন কৰি‌ আছ মানে দৌৰিব আছোঁ, বাকী কিতাপ চিতাপ আনি মই তেনেকা পঢ়ি আছোঁ ঘৰতে। অ', প্ৰথমতে ৰানিংটো হ'ব, এই পুলিচৰ আৰু
হয়- হয়।
এই ফৰেষ্টৰ মই এতিয়া সেইবিলাকত অনলাইন কৰি কৰিছোঁ, অ', কৰিলে এতিয়া এক্সামটো অহা নাই আহিব, তাৰ কাৰণে পঢ়ি আছোঁ দাউৰি আছোঁ, আপুনি কিবা কৰিছেনে অনলাইন তেনেকুৱা।
মই মানে বি এ চি নাৰ্চিংত এ অনলাইন কৰিছিলোঁ মানে এন্ত্ৰেচ এক্সাম। মানে ৰিজাল্ট দিয়া নাই, ৰিজাল্ট নাই, তেতিয়া বৰ্তমান মানে ঘোষণা কৰা নাই।
অ', এক্সাম কেনেকুৱা হ'ল।
এনে পৰীক্ষাটো মই ভালেই হৈছে, হ'লেও মানে মই এতিয়া ক'ব নোৱাৰো। মানে মই এতিয়া মানে ফলাফল, যেতিয়া ফলাফল গম পাম পৰীক্ষা ভাল হৈছে, বেয়া হৈছে।
অ', এনে এক্সামত পৰীক্ষা আপোনালোকক কেতিয়া মানে দিব বুলি কিবা তাৰিখ দিছেনে। নে নাই।
তাৰিখ মানে সেনে সেইকাৰণে দিয়া নাই। মানে ফলাফলটো দিয়াৰ আগতে এসপ্তাহ আগতে মানে ঘোষণা কৰিলে
উম। এ এতিয়া তাৰে বাহিৰে আপুনি কিবা বেলেগ এক্সাম বা নতুন ফৰেষ্টাৰ পুলিচৰ তেনে কিবা অনলাইন কৰিছে নেকি।
মই মানে আচাম পুলিচত অনলাইন কৰিছিলো। এতিয়া আচাম পুলিচত অনলাইন কৰিলে মই ইমান ইমান নোৱাৰো। আৰু মোৰ মানে ইমান দৌৰা হওঁক, ফিজিকেল সেইবিলাকত সিমান এটা ভাল নহয়। সেইকাৰণে মানে সেইটো মই সিমান গুৰুত্ব দিয়া নাই। মানে মই এনে ধৰা হ'ল সেইবিলাক মানে ধৰা হ'ল, এ আৰু এইবিলাক এইবিলাক হ'লে মানে সেইবিলাকত অলপমান
এনে আপোনা আপুনি দাওৰিব নোৱাৰোঁ বুলি ক'লে যে, একো নাই আপুনি ট্ৰাই কৰি থাকিব পাৰে বহুত আপুনি সদায়
নহয় মানে এইবিলাকত সিমান হ'লেও মানে অনলাইনটো কৰা কৰি থৈ দিছো। কৰিব ইচ্ছা নাযায়, সেইকাৰণে হ'লেও অনলাইনতো কৰি থৈ দিছোঁ, অলপ চেষ্টা কি হয়, কি নহয়।
হয়।
এনে আপোনাৰ, আপুনি এনে দৌৰি আছে নে নাই।
অ', মই পুৱা আৰু গধূলি মই সদায় দৌৰিব যাওঁ।
হয়, হয়।
এনেই, আপোনাৰ আহ সেই আপুনি তেনে কাম কৰে নেকি!
অ, মই ঘৰত চিলাই কাম আছে, বাহিৰা মই দোকানতো কাম কৰোঁ, আৰু ঘৰত ঘৰততো থাকে আৰু ৰেগুলাৰ ভাত-আঞ্জা বনোৱা ছোৱালী মানুহবিলাকৰ।
হয়, হয়। আপুনি দোকানত থাকিলে সময় নাপয়।
অ, দোকানত মানে দোকানত আমাৰ পাপাও বহে, মানে আমাৰ দেউতাও বহে, মইও কেতিয়াবা মানে দেউতা নহ'লে বহো।
হয়, হয়, এনে ঘৰত দোকান মানে, ঘৰৰ দোকানতে।
অ, ঘৰৰ ওচৰত, মানে আমাৰ ঘৰৰ ওচৰত, বেছি ওচৰত নহয় অলপমান দূৰ হয়।
হয়, হয়। হয়।
এতিয়া পিছে কি কৰি আছে?
এতিয়া, মানে এনে মানে চাহ-তাহ খাই কিনে, অলপ শুব মানে এনে।
এনেই আপুনি এতিয়া কিবা বেলেগ নাৰ্ছিঙৰ বাহিৰে আৰু তাৰে বাহিৰে আপুনি এতিয়া কি পঢ়ি আছে?
এয়া বৰ্তমান মই মানে অকল সেইটো পৰীক্ষাই দি লছো নাৰ্চিংৰ আৰু মানে মই এতিয়া মানে লৈছোঁ। এইবিলাক ধৰা হ'ল, বিয়েলেত-দিয়েলেত মাজে-মাজে পৰীক্ষা দি থাকিম আৰু, যদি ভাল হয় মাজতে সোমাই এনেকে, ভাল হ'লেতো আৰু ভালে। তেতিয়া হ'লে আৰু ডিগ্ৰী কম্পিলত নকৰিলেও কথা নাই।
অ, সেইটোতো হয়েই, যদি এক্সামটো ভাল হয়, আপুনি এটা কাম কৰিব তাতে যদি আপুনি চিট পাই যায়, তেতিয়া আপুনি এক্সমৰ টাইমত আহি পৰীক্ষাটো বিএছ চিৰ পৰীক্ষাটো থৈ যাব পাৰে, দুয়টানো বাদ দিব নালাগে, আৰু এটা বাদ দিলে অলপমান দিগদাৰ হয়।
সোনকালে যোৱাযেন লাগিব।
অ, চাৰি বছৰো আমি আপুনি অকল একজামৰ টাইমত আপুনি ঘৰত আহি এক্জামতটো দি দিব। তাৰে ভিতৰত আপুনি গৈ পেলাই আপুনি দি থৈ গ'লেই হ'ল এক্জামটো।
নাই, আজিকালি সেনেকুৱা নহয়। আজিকালি মানে যদি অনলাইন মানে আজিকালি মানে সকলো অনলাইন সেইকাৰণে মানে আজিকালি কলেজতো মানে ক্ষতি কৰে, ধৰা হল এসপ্তাহত দুদিন ক্ষতি কৰলা। এক মাহত যদি মানে গোটেই মাহটোৱে যদি একচন থাকে। থাকে তেতিয়াহ'লে মানে পৰীক্ষা কৰিবলৈ দিয়ে।
আজিকালি তেনেকুৱা কৰিছে নেকি? আমাৰো প্ৰথমত তেনেকুৱা কৰিছিল কলেজ বিলাকত। কিন্তু মানে কৈছিল তেনেকে কৰিম বুলি কিন্তু আমা কলেজতো সিমান ল'ৰা ছোৱালী হোৱা নাছিল। অ' নহ'লেও মানে এক্সাম বেছ বেছিভাগ মানে আমাৰ অসমীয়া মুছলিম সকলোবোৰ পঢ়ে নহ বেছিভাগ মানে। আমাৰ অসমীয়া ছোৱালী বিলাক বা কিবা।
তেনেকুৱা মানে ছোৱালী বিলাক আৰু যায় কিন্তু ল'ৰা বিলাক সিমান মানে। কলেজত অকল এক্সামৰ টাইমত হে যায়। কিন্তু আমাৰ তাতে প্ৰথমতে নিদিছিল। অ' নিদিও বুলিয়েই কৈছে কিন্তু এতিয়া মানে আৰু মানে দিয়ে। যোনখন কলেজত পঢ়িছিলো তাতে প্ৰিন্সিপালজন চেঞ্জ হৈছে, কিন্তু এতিয়া আৰু তেনেকুৱা কলেজখন মানে বহুত শাসন কৰা হৈছে আগতে কিন্তু আমাৰ ইয়াত সিমান শাসন কৰা নাছিল কলেজত। এতিয়া মানে এইবাৰ ওলাই আহিছো দেচোন মইও।
কিন্তু চাইন্সত মানে চব ইংলিছত হয়।
অ 'আছে ত' আৰ্টচতো প্ৰজেক্ট কৰিব দিয়ে প্ৰেক্টিকেল ভাইভা। এইবিলাক আর্টচতো আজিকালি হয়তো।
অ' তেনেকা হ'লেতো আপোনাৰ দিগদাৰ হ'ব নহ।
অ' সেইটোতো হয় আজিকালি অলপ বেছি ষ্ট্ৰিকো হৈছে কলেজবিলাক। আৰু তাতে আৰু বি এছ চি আৰু বেছি ষ্টিক কৰা কলেজবিলাকত ৰেগুলাৰ কলেজ যাবই লাগে। আৰু আজিকালিতো এই কলেজত নগ'লে তো কিজানি মইনা আঁচনী তে যি দিয়ে মামাই সেইবিলাকতো দিয়ে চাগে।
অ
সেইগিলাক বন্ধ কৰি দিয়ে যদি কলেজ নাযায়।
অ সেইবিলাকে বন্ধ কৰি দিয়ে, আৰু কলেজত মানে এপচেন্ত থাকিলে, পৰীক্ষাটো বহিব নিদিয়ে।
পৰীক্ষাটো বহিব নিদিয়ে, আমাৰ দিনতটো আমি এইবিলাক মইনা আঁচনি নাপালোৱেই।
হয়।
এতিয়া নতুন কৰি আপুনি এবাৰ মইনা আঁচনি কাৰণে হেৰি কৰিছে নে আপোনালোকক চেক দিছে নে? নে আগতে যে আধাৰ কাৰ্ড লিংক কৰি দিলে হ'ব?
নাই ইমান অক সেইয়া ফাৰ্ষ্ট ছেমত মানে চেক দিব।
আনিব যাব লাগিব নে কলেজতে দিব আপোনাক?
কলেজত দিব, কলেজত মানে বহুত ষ্টুডেণ্ট হয় নহয় বহুত ছাত্ ছাত্ৰ ছাত্ৰী হয় চলে মানে ইহঁতি কোৱা নাযায়ে আ মানে আমি মানে লোৱ মানো পাইছিলো এদিনত মানে পোৱাই নাযায় ধৰা হ'ল প্ৰথম আলফা আৰম্ভ কৰে, এ ই হেনে এ মানে আৰম্ভ কৰি কৰি মানে লুলি সেই আৰু সে পাবৰ কাৰণে। সেনেকে নে মানে এনেকে এখন দুখনকে নিলে মানে বহুত হুলস্থুলো হয়, আৰু মানে ওপৰা উপৰি হয়, সেইকাৰণে মানে এজন এজনকে মাত এ ধুনীয়া এ এ নাম লিখি সেনেকে নিয়ে মানে।
অ আপোনালোক এতিয়া কলে কলেজতে দিব আপোনালোকে এতিয়া আনিব যাব নালাগে?
নালাগে, আমাক হিহঁতিয়ে মানে চেক দিব, আগতীয়াকে জনাই দিব। যে অ অমুক তাৰিখে কলেজত চেক ভিতৰত কৰা হ'ব সকলো ছাত্ৰ ছাত্ৰীকে উপস্থিত থাকিব কোৱা হল মানে সেনেকে আৰু লিখি দিব আৰু।
হয় ভালো হৈছে তেনেকুৱাৰ কাৰণে বহুত দূৰ হয় গুৱাহাটীলৈকে যাব লাগে।
হয় হয়।
ঠিক আছে এতিয়া ৰাখোঁ বাৰু, আপুনি ফোন কৰিব পাছত।
মাজে মাজে ফোন কৰি থাকিব আৰু খবৰ লৈ থাকিব।
হয় কৰিম আপুনিও কৰিব।
ঠিক আছে ৰাখো দিয়ক।
অ হব দিয়ক নহলে।